হেল্ল' মৰ্নিং মৰ্নিং
হেল্ল'
হয়।
অ কোৱা?
ক'ত আছা।
ঘৰতে
কি কৰি আছা?
এই শুই আছোঁ।
হম বাকী চাহ পানী খালা?
নাই খোৱা।
কিয়া তুমি উঠাই নাই নেকি? মই খোৱাই নাই। মই ফাৰ্মত আহিছোঁ। ছাউণ্ডটো অহা নাই ভাল চাউণ্ডটো অহা নাই।
অ' এতিয়া আহিছে।
হেৰি সেইটো কি আছিলে।
কোৱা?
কি উঠাই নাই।
উঠিলো আৰু এতিয়া কোৱা?
তাকে মই বোলো খবৰ খাতি কেনেকুৱা?
আৰু পেয়া
কিয়?
এনেই
কিয় বেয়া?
এনেই বেয়া কাটিলে যে
কাটিলে নেকি?
উম!
এতিয়া কাটিলে?
উম!
কি যে হ'ব। হেৰি ক'তো যোৱা নাই?
নাই যোৱা।
এতিয়া যাম বুলি ভাবিছানে?
ক'ত যাবা?
এনেই ধৰক ক'ৰবাত গ'লোঁ হয়।
তুমি তুমি টাউন যাবা নেকি?
মই তোমাৰ টাউন যাম অ'
কিয়?
মোৰ এই তোমাৰ দাদা এটাৰ লগত যাম নীলোৎপল দা বুলি
অঁ
টাউনত কিয় সুধিলা?
এনেই
এই এচি এটা আনিব যাম বুজিছানে?
এ চি
যি গৰম মাৰিছে ন'
উম!
এ চি এটা বোলো লগাই দিওঁ নেকি?
উম লগাই দিয়া।
ন
উম
এ চি টো এনেকে লগাই দিলে বহুত ঠাণ্ডাত শুবা আৰু
উম
তাকে কি কৰি আছা এতিয়া?
এনেই বহি আছো আৰু কি কৰিম।
নহয় নহয় এনে কাম কাম কি কৰি আছা?
কাম চাম নকৰোঁ মই।
নকৰা নেকি?
হেই নকৰোঁ।
ফাৰ্ম চাৰ্ম এখনকে খুলি ল'ব পাৰা।
পইচা নাই।
পইচা পইচা হৈ যাব পইচাৰ কথা কিয় মথা মাৰি থাকা। বাৰু
উম হৈ যাব কে গছ জোকাৰিব লাগিব।
একোগ গছ জোকাৰিব নালাগে তুমিতো এতিয়া ভাবা ন। মইনো কেনেকে ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ ন।
উম।
তোমাৰ তুমি একেবাৰতে পইচা হেৰি কৰিব দিয়া নাই নহয় লাহে লাহে ধৰক এটা এটাকৈ সোমোৱা বস্তুবিলাক। তেতিয়া ধুনীয়া হ'ব ন। তুমি কাম মানে কোনো কৰিবা জানাত তুমি যোনটো কাম কৰি মজা পোৱা ভাল পোৱা সেইটো কাম কৰিবা। বুজিছা নহয়। তাকে চামাৰ ভেকেশচন কেনেক চলিছে।
বেয়া।
কিয়?
এনেই।
একো নাই একো নাই এইবিলাক সৰু কথা সেইটো কথাত কিয় লাগি থাকা বাৰু।
কোনটো সৰু কথা।
জানো কোনটো সৰু কথা কাটিলে যে তোমাক।
সেইটো চলি লোৱা কথা কেলা।
চলি থকা কথা।
উম। সেইটো মোৰ লগত হৈয়ে থাকে। কি কৰিম আৰু পাইতো নাই।
ৰজা মতলপ বহি আছে ন।
উম।
আৰু লক্ষ্য ফুৰিব গ'ল গম পালানে নাই।
গম পাইছোঁ মনে মনে গুছি এবাৰো নকলে না সোধাও নাই কিন্তু মই তাক। তুমি ক'ত গৈছে হি।
এ সি নীৰুপল্ল দা বুলি কৈছিলো যে
উম।
কিবা গাড়ী কামত গৈছিলে। তেতিয়া তাকো লৈ গৈছিলে মানে তেতিয়া এনেকে এটাত সেইখন জেগাত সুমিয়াই আনিছিলে তাক।
কৰ জাগা হেইকন?
সেইটোৱেতো নাজানো ময়ও, সুধিব লাগিব। প্লেচটো ভাল লাগিছিল। সেইটো জেগালৈকে যাব পাৰি কিন্তু দেই আমি ন।
উম।
ধুনীয়াকৈ গ'লোঁ। তাক সুধিম বাৰু মই তুমিও সুধিবা ফোন এটা কৰি।
উম।
বাকী কেতিয়া উঠিবা?
উঠিলো বাহিৰত বহি আছোঁ।
মুখ চুখ ধোলা?
নাই ধোৱা।
ধুব লাগে, ইমান এলাহ কিয়?
উমঁ, পিছ ধোম।
পিছত ধোবা।
উম, তুমি কেতিয়া উঠিলা?
মোৰ তোমাৰ উঠাৰ কথা নাছিলে জানা মোৰ লগতে ফোন কৰিলে।
উম।
সি চাৰে সাত- সাতটাম বজাতে ফোন কৰিছে, সি ক'ৰবাত চুলি কাটিব গৈছে।
উমঁ।
তাৰপিছত মোক ফোন কৰিছে- এ দোকান কেইটা বজাত খুলিব মোক সুধিছে গম পাইছানে।
উমঁ।
মই কইছো মই কি জানো ক।
উ হু।
তেনেকৈ সি আধা ঘণ্টামান কথা পাতিলে সাৰে পাই গলোঁ। দোকান খোলা নাই কাৰণে মোৰ লগত কথা পাতি আছিলে সি।
উম।
সে হ'লি একদম। বাকী ঘৰত কেনেকা?
ভালেই।
ভাল ন, খালি তোমাৰহে বেয়া আৰু ন?
উম।
এই এইবিলাক সৰু কথা আৰু তুমি এইবিলাক কথা বাদ দিয়া বুজিছা।
উম।
সেইবোৰ কথা কৈ তুমি মন বেয়া কৰি লাভ আছে নেকি। কোৱাচোন?
উ উম।
একো লাভ নাই ন।
উমঁ।
জমনি কথা এটা গম পাইছানে।
কি?
মই কামত আছোঁ ন।
উম
কি হ'ল নাজানো মই উম তোমাৰ দানা বাতিটো মই এইফালে ড্ৰামত থব লাগে।
অহ
মই লেতেৰা পেকেট ইফালে পেলাই আছো মানে।
এহ।
তাৰপিছত দানা বাতিটো ইফালে পেলাই দিলোঁ নহয় দানাখিনি সৈতে।
অহু কি ছে।
এয়া মানে মানুহ মাৰি দিম হুহ। কি হৈছে হুহ। মই এইটো পৰা পিছতে চাইছো অ ইয়াৰ কি হ'ল।
ডিপ্ৰেচন।
ডিপ্ৰচন হুেহ হুে ভিডিঅ' টোত যে কয় ন।
উম
ডিপ্ৰেচন হৌহ। বাকী খেলিব কৰিব গৈ আছা নে নাই।
কালি গৈছিলোঁ।
উম।
এই দুদিন যোৱা নাছিলো উম।
উম আমিও খেলি আছো ফুটবল ময়ো কালি ফুটবল খেলিব গলোঁ গৈ বুজিছে নে।
অহ পৰহি মই ল'ৰা ছোৱালী ফিল দৰ পিনে গৈছিলোঁ তোমাক দেখা নাপালোঁ যে।
অহ পৰহি।
আহ।
কেইটামানত আহিছিলে।
অহ চাৰি চাৰে চাৰিটা মানত।
তেতিয়া মই ঘৰতে আছিলোঁ সম্ভৱ দেই। ফিললৈ গৈছো কিন্তু ম মই দেৰিকে গৈছো তোমাৰ।
হ
তোমাৰ মানে এই চাৰে চাৰিটা। এ চাওঁচোন পাঁচটা বজালৈকে যি ৰ'দ মাৰে নহয়।
আমি ছটা পাই খেলোঁ।
ছয়টা খেলা।
উম ছটাৰ পৰা একদম ছটা চল্লিশলৈকে হৈ যায় আৰু।
আমি ছটা পৰা নেখেলো আমি চাৰে পাঁচটা মানৰ পৰা খেলো আও
উম
চাৰে পাঁচটামানৰ পৰা ধুনীয়াকে ষ্টাৰ্ট কৰি দিওঁ।
খতাম একদম আন্ধাৰ হলে হয় ন।
উম
উম
তুমি কলৈ আহিছিলা।
মই আইতাৰ ঘৰত মানে তোমাৰ মাইকীৰ লগত ফুৰিব গৈছিলো এইপিনে।
উম।
টাউনত তাৰপিছত এপিতা আইতাৰ ঘৰ গ'লোঁ তাৰপিছত মানে আৰিয়া বিহাৰীক লগ পালোঁ বিহাৰীক উঠালো। এনেই হলো নদী কিনাৰ পিনে ফুৰিব গলোঁ।
আমাৰ
উম! এই যত জল অহা নে কি বুলি কয় সেইডাল চিনিতো নাপাওঁ সেইডাল লৈ গৈছে। আহ! হ'ব পাৰে। তোমাৰ হঁতৰ এইপিনদে গৈছিল। তোমাৰহঁতৰ পিনে দিয়ে গৈছিল। জল অহা নে কি বুলি কয় যে?
অঁ! জ্বলা?
আতছা তাত গৈছিলোঁ। ভাল লাগে দেই জেগাটো। এ নুসোমালো আৰু
লগত মাইকী আছিলে চাগে
নাই।
সোমাই যাব পাৰিলাহেঁতেন ধুনীয়াকে।
অঁ এইয়াৰ পৰাই লৈ যাবি
নাই মোক ফিল্ডত দেখিলে মানে খেলিবলৈ যাওঁঁতে। থাকিলোৱেহঁতেন মই অঁ! হেৰি হেৰি এইফালে তোমাৰ কালিও আহিছেটো।
ক'ত?
আমাৰ এইপিনে। তাৰপিছত সিদিনাখনো আহিছে ত মই তাক মাতিলোঁ। মাতিলোঁ। পিছে ক'ত আছা, ক'ত গৈ আছা বুলি? কৈছে তেল পাম নেকি এইপিনে? নৰখিলে সেনেকে কৈ গুচি গ'ল সেইফালে।
উম
বাকী আহিলে ক'বা আকৌ এইপিনে?
অঁ! কম দিয়া।
মনে-মনে আহি, মনে-মনে গুচি যোৱা ন?
এ নহয় যোৱা কথা নাছিলে ঘপকৈ গুচি গলোঁ।
এইবিলাক বেয়া কাম কৰা দেই তোমালোকে।
হা
বাকী চাহ-তাহ খোৱা আৰু গম পাইছানে নাই?
খাম মন গ'লে, নাখাওঁ মন-চন যোৱা নাই।
মন যোৱা নাই নেকি?
নাই যোৱা। কালিৰ পৰা একোৱেই খোৱা নাই।
একোৱেই খোৱা নাই?
নাই খোৱা। খাম এতিয়া।
উম! অলপ মানে তোমাৰ মাথাটো বেয়া হৈ গৈছে ন?
উম! অকণমান নহয় বহুতে হৈ গ'ল।
বাৰু মই ধৰিম
কি কৰিবা?
ধৰিম তোমাক
আ
উম! পাইছা?
কি ধৰিবা?
কি ধৰিবা? এই লাইন আছেনে তোমালোকৰ পিনে?
আছে। কিয়?
আমাৰ পিনে নাই বে।
অঁ!
কাৰেণ্টডাল কি হ'ল মানে
ৰিচাৰ্জটো খটম হৈ গ'ল উম
ৰিৰ্চাজ খটম মো কাটিব আৰু জানা যে কাটিলে যে কেনেকে ভৰাম নহয়
উম
তাকে ভাবিছোঁ বে কেনেকে যে ভৰাম নহয়
মোৰো পইচাই নাই নহয়
আও কামো কৰা নাই ন এতিয়া
উম উম
কি হব ঠিক নাই আৰু বুজা নাই
উম
বাকী কেনেকুৱা চলিছে
কি চলি আছে ক নাই চলা চব বেয়া
তোমাৰ এইটো কথাই কিয় শুনো বাউ বেয়া
বেয়াতো বেয়া বুলিয়ে ক'ম না ভাল হ'লে ভাল বুলি ক'ম
ভাল বুলিও ক'ব পাৰা ন
কতুতে যে